হেল্ল'!
অ' ভইচটো আহিছেনে?
অ' কোৱা।
অ' তুমি কৰ হয়?
কি কৈছা?
অ' ত' আহ, তুমি কৰ হয়?
মই যোৰহাটৰ হয়, তাত থাকো গুৱাহাটীত।
অ'। আচ্ছা আচ্ছা তোমাৰ একো?
কৰ।
অকমান মানে অকণ বেলেগ জেগা জাবাচুন। মই গুৱাহাটী মানে গুৱাহাটীত থাকো, তেজপুৰৰ হয়।
ঘৰ তেজপুৰ।
অ', অ'।
ঘৰ তেজ
অ' ঘৰ তেজপুৰ। তাকৌ হে-তোমাৰ গুৱাহাটীত।
তেজপুৰ ক'ৰ?
মেইন টাউনৰ ওচৰতে।
আচ্ছা আচ্ছা। আচ্ছা, তুমি কি পঢ়ি আছা নে জব কৰি আছা?
আহ, মই পঢ়ি আছিলো। অ', অ'।
পঢ়ি আছা?
গুৱাহাটীৰ ক'ত পঢ়া?
মই পঢ়া নাই, মই জব কৰি আছোঁ।
হয়, জব কৰিছা।
উম।
বাৰু অ' বিতেট এক লাষ্ট ইয়েৰ।
আচ্ছা, আচ্ছা ইয়াত কি পিজিত থাকা?
পিজি নহয়, মোৰ তাত আ-ব-হেৰি থাকে। আংকল থাকে।
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা।
আংকল থাকে।
আচ্ছা, আচ্ছা।
মানে
না না পিজিতে আছো মোৰ অৰিজিনেল ঘৰত যোৰ যোৰহাটৰ হয় উম
না নাও আৰু মানে নিজৰ ঘৰতে বন্ধালি
নাই নাই নাই নিজৰ ঘৰ ক'ত বনাবা ইয়াত যিমান দাম
তাত দাম বাৰু বহুত আছে
আৰু তোমাৰ দাম নহয় দাম কম হয়। যোনকেইটা ফ্লাডেড এৰিয়া হয় সেইকেইটাৰ দাম কম হয় মেইন জা মেইন ধৰা ডাউন টাউন ধৰা যেনেকে যেনেকে ধৰা এই উলুবাৰী তাৰপিছত তোমাৰ গণেশগুৰি এইকেইটাত নোপোৱা তুমি ইমান মানে হাই ৰেঞ্জৰ হয় গোটেই কেইটা
অ
উম
আত্ছা
তাৰপিছত ব্ৰেকফাষ্ট হ'ল নাই
অ তুমি
মই গুৱাহাটী উলুবাৰী লাচিত নগৰ উলুবাৰীত লাচিত নগৰ থাকোঁ উম মানে মই মানে গোম এটে বেলেগ ৰুম এটা বিছাৰি আছো মানে ইয়াত ৰেন্ট ৰে মই তোমাৰ এইটোত কৰি আছো কি নাম জানো এই ৰিয়েল ইষ্টেটৰ
অ
হেল্ল' ৰিয়েল ইষ্টেট ৰিয়েল ষ্টেট
গৈ আছে অ অ
ৰিয়েল ষ্টেট উম
উম ঠিক ঠিক আছে দিয়ক হেৰি আ হয় মো ক
মোৰ ৰুমমেট আছে মানে ৰুমটো চেঞ্জ কৰিম মানে ইয়াত মানে ভাড়াটো বহুত তোমাৰ ভাড়াটো তোমাৰ ইলেভেন কে হয় ইলেভেন সেইটো হয় তোমাৰ ইনভে না নাই একো নাই মানে পিজিটো মানে চেঞ্জ কৰিম সেকাৰণে মানে জু-ৰডতে চাইছো ফিক্স কে কে দিচেচ পি জি আৰু অ ছিক্স কেতট প্ৰায় এটা দিছে জোৰতো এটা আছে এই চাবলে যাওঁ নিকি চিনাকি নাই যে মেইন কথা চিনাকি থাকিলে তোমাৰ এইটো বিচাৰিবলে টেনচন নাথাকে অ', ধৰা চিনাকি থাকে অ চিনাকি থাকিলে নহ সেইটোয়ে ধৰা টোয়েন চিনাকি আছে সিহঁতি ৰেফাৰ কৰিলে দাদা এইটোত যওক বা এইটোত যওক তেতিয়াহ'লে বেলেগ মানে তেতিয়া ক'ব যে প্ৰাইচটো জেনুৱেন হয় প্ৰাইচটো ঠিকে আছে প্ৰাইজটো তোমালোকে নিজে পিএ পি মানে ধৰা তোমালোকে কৰি আছা বা তোমাৰ লগৰ পিজি থাকি আছ তুমি নিজে গম পাবা ন সেইটো কথা
হয়টো
উম বাকী ঘৰত কোন কোন আছে
ঘৰত ঘৰ ঘৰত বৰিয়াকিছে
নহয়, এইটো ইয়াত নহয়, মানে নিজৰ ঘৰত কোন, কোন আছে।
বিশচনীয়
আচ্ছা আচ্ছা ভেকেশ্যন চলি আছে। তেজপুৰত মোৰ পেহী ঘৰ হয়, তেজপুৰ, তেজপুৰত মোৰ পেহীৰ ঘৰৰ, তেজপুৰ ঠেলামাৰা, মোৰ পেহীৰ পেহীৰ ঘৰাছে ঠেলামাৰা, ঠেলামাৰা
হয়, আমাৰ পৰা দূৰ হয়।
উম, উম তোমাৰ ঠেলামৰা পাৰ হৈ। কিনে ঢেকিয়াজুলি যাব লাগে। অ, ঠেলামৰাটোএ, থান পুলিচ ষ্টেচনখন আছে যে ঠেলামাৰা পুলিচ
পুলিচ কি ঢেকিয়াজুলি পুলিচ। পুলিচষ্টেচন খন নহয়, জানো।
ঠেলামাৰা পুলিচ ষ্টেচনখন নাই জানো।
অ, তাতে নেকি?
ঠেলামাৰ, হ ঠেলামাৰা, পাওঁতে, পুলিচ ষ্টেচনৰ এই ওচৰতে।
আচ্ছা, আচ্ছ।
উম, উম, উম।
ঠিকে, ঠিকে।
তাৰপিছত এই, মানে চামাৰ ভেকচন কিমান লৈকে? উম
সেই হয়। অ, হেৰি লৈকে আগষ্টৰ, তিনি তাৰিখ, অ, জুলাইত বন্ধ।
অ'। উম। এতিয়াতো চাগে, প্ৰায়ভাগ কলেজ বিলাকৰ চামাৰ ভেকেচন চলি আছে চাগে ষ্টাৰ্ট হ'ল চাগে।
অ, অ। অ, ইম্পৰ্টেণ্ট।
উম, সেইকাৰণে মানে, ইমান মানে এইটো কেইটা এ, এক্সাম চলি আছে তোমাৰ, অ।
অ, উম। কিছুমানে এতিয়ালৈকে ভেকেশচন হোৱা নাই বাৰু, মানে বহুততে, হ'ল কিছুমানৰ হোৱা নাই।
উম, উম।
উম, শেষহুৱাপিছট, মোৰ ফাইনেল
উম, হম। ইএচ। ভালে দেখোন, তো এইটো তুমি বি, টেক কৰি আছা ন।
অ, বি, টেক, হেৰী তোমাৰ, অ, চি কি আছিল, অ।
এ, টো মানে কি, লাষ্ট ইয়াৰ নেকি তোমাৰ? মই ঘৰ গৈ আহিছো। ইলেক ই, ইলেকশ্যনৰ, ইলেকশ্যনৰ সময়ত গৈ আহিছো ঘৰ।
অ, যোৰহাটৰ কোনখিনিতে পৰে?
উম, যোৰহাট মানে যহাট কোনখিনিত পৰে নেকি যোৰহাটটো মানে কি? কোন খিনিতঘৰটো পৰেসেইটো কৈছোঁ।
মানে লোকেলিটিটো কোনো তোমাৰ
লোকেলিটি মাৰি আনি।
অ' মৰি আনি।
কোন আছে?
কিতাপত মোৰ
কোন আছে কলা?
আচ্ছা আচ্ছা হা তিতাবৰৰ পৰা ওচৰতে মৰি আনি ম তিতাব চাব ডিভিশন পৰে আমাৰ চাব ডিষ্টষ্ট্ৰিক্ পৰে। মৰিয়ানী চাব ডিষ্টষ্ট্ৰিক্ তিতাবৰ পৰে আৰু তোমাৰ ডিষ্টষ্ট্ৰিক টো যোৰহাত পৰে, মানে যোৰহাট আৰু তিতাবৰ মিডিলত তাতে মৰিয়ানিখন আছে।
অ 'অ 'মানে টাউন টাইপটোতো মই
অ' মেইন টাউন হয় টাউন নহয় জংকশন হয় এটো জংকশন হয়। জাংশচন হয় তিতাবৰ পাৰ্ক মানে এইপিনৰ পৰা গ'লে তুমি তিতাবৰ পাৰ্ক কৰি কিনে মানে গুৱাহাটী গ গুৱাহাটীৰ পৰা গ'লে তুমি তিতাবৰ পাৰ্ক কৰি কিনে মৰিআনী সোমাব লাগিব। তাৰ পিছত তুমি যোৰহাট যাব পাৰিবা।
অ' আচ্ছা আচ্ছা। আচ্ছা আচ্ছা আচ্ছা। যোৰহাটৰ মেইন টাউনৰ পৰা মৰি এনে কিমান দোৰ।
যোৰহাটৰ পৰা মেইন টাউনৰ পৰা ছিক্সটিন কিলোমিটাৰ। ছিক্সটিন কিলোমিটাৰ। অ ওচৰতে সেইটো ক'লো ন আৰু তোমাৰ তিতাবৰ হ'ল
অ' মানে উ-
অ'তিতাবৰ হ'ল টুৱেলভ কিলোমিটাৰ। টুৱেলভ কিলোমিটাৰ। উম,
অ'দুইটা।
অ' সেইটোৱেই কৈছো ন চাব ডিষ্ট্ৰিক্টো তিতাবৰ পৰে ডিভি তিতাবৰ পৰে মৰিয়ানি আৰু তোমাৰ ডিষ্ট্ৰিক্টো যোৰহাত পৰে।
আচ্ছা আচ্ছা। টাউনখন ডাঙৰ আছে বাৰু মান সৰূতে যোৰহাটৰ দৰে।
ক্লাছ মানত থাকো
এতিয়াটো বহুত ডভলপ এতিয়াটো বহুত ডেভলপ হৈ
খালি গুৱাহাটীৰ লিখিয়া নহয়। গুৱাহাটীত যিটো যাম লাগে গুৱাহাটীত লিখিয়া নহয় আমাৰ যোৰহাটত। গুৱাহাটীত
অ' আনতো একে মানে টাউনখন ডাঙৰ আছে কিন্তু।
অ' সেইটোৱে তেজপুৰ যাম নহয় মই গৈ আহিছোঁ মই আকৌ জুলাইত গৈ আছোঁ। মই আকৌ তেজপুৰ জুলাইৰ সাত আঠ তাৰিখে গৈ আছো।
অকে।
পেহী লৰা বাৰ্থডে আছে ইয়াৰ পৰা ডাইৰেক্ট হ হুম।